কি কৰিছ?
নাই আছো এনেই, তই কি কৰি আছা?
মইয়ো এনেই আছো। বাকী কিবা খালিনে?
অঁ', চাহপানী খালোঁ, তই খালিনে?
নাই মই, তইতো জানা মই ক'তনো চাহ খাও। বাকী ঘৰত ভাল চবৰে?
অঁ', অঁ', ভালেই আৰু, তহঁতৰ ভালনে?
উম, ভালেই।
অ', অ'।
বাকী আজি - এ অলপ পঢ়ি উঠিলো মই। এতিয়া অলপ বিৰতি লৈছো। উম এতিয়া অলপ ৰেষ্ট লৈছো সেইকাৰণে বোলো তোক তোৰ লগতে কথা পাতো।
ঠিকে আছে আজিকালি মানে নিয়মীয়াকৈ পঢ়া হৈছে নেকি।
উম চেষ্টা কৰি আছো। মানে আগতে বহুত সময় এনেকে নষ্ট কৰিছো এতিয়া অলপ অলপকে বুজিবলৈ চেষ্টা কৰি আছো কি সময়ৰ মূল্য কিমান। আৰু মই ভাবো এইটো একেবাৰে ঠিক কথা ময়ো মানে আৰু মইয়ো হেল্ল' তই ক
অহ, অহ শুনিছোঁ মই।
অহ', অহ', ক।
নাই বোলো তই যে ক'লে এইটো মানে আগতে আমি সময় নষ্ট কৰিলোঁ সেইটো মানে ৰিয়েলাইজ কৰাটো ভাল কথা ময়ো আগতে ভাবিছিলোঁ আজি নহ'লে মানে কাইলৈ কৰিম। এনেকৈ মানে কাইলৈ কৰিম কৰিম কৰিম থৈ দিয়া আছিলোঁ কিন্তু পিছত সেই কাইলৈটো মানে কেতিয়াও নাহিলে।
ঠিক কৈছ তই এইটো কথা মানে মোবাইলত হাতত ললে ভাবো পাঁচ মিনিট চাম কিন্তু কেনেকে এঘন্টা দুঘন্টা তিনি ঘন্টাকে গুচি যায়। গমেই নাপাওঁ। আৰু যেতিয়া পঢ়িবলৈ ওলাও তেতিয়া মানে তোৰ ক'ব গ'লে সেইটো নাহেই। টাইমতটো যায় নাই সময়তটো যায় নাই কিন্তু মোবাইলটো কেনেকে গুচি যায় সময়বোৰ গমকে নাপায়।
অঁহ', তাকেই মোৰ লগতো মানে সেই একেই হয়। আৰু অঁহ ইনষ্টাগ্ৰামত ৰীলচ চাই চাই স সময় ক'ত গুচি যায় মানে গমেই নাপাওঁ বুজিয়ে নাপাওঁ
উম সেইটোৱে কি যে হব আৰু মানে যেতিয়া পঢ়িবলৈ বহু তেতিয়া মনত হয় কি ইমান সময় যদি আগতে ব্যৱহাৰ কৰিলো হয় কি ভাল হ'ল হয় কিন্তু প পঢ়িলেহে সেইটো আহে যদি নপঢ়ো তেন্তে মানে মনতে নাহে
অহ তাকেই আগতে আমি সময়বোৰ এনেই নষ্ট কৰিলোঁ আগতে বুলি নহয় মই এতিয়াও মানে বস্তুটো বুজি পাওঁ কিন্তু সময়টো অঁহ ঠিক মতে ক'ত ব্যৱহাৰ কৰোঁ কেনেকৈ ব্যৱহাৰ কৰোঁ এনেকুৱা মানে এটা এলাহ আহি যায় অৱহেলা আহি যায় কিছুমান মানে অঁহ কামবোৰত আৰু সময় এবাৰ গ'ল মানে ঘূৰি নাহে এইটো কথা স সকলোৱে জানে ময়ো জানো মানে এতিয়া টকা হেৰুৱালে উপাৰ্জন কৰিব পাৰি কিন্তু সময় কেতিয়াও ঘূৰি আনিব নোৱাৰি টকাৰেও নোৱাৰি
উম তই ঠিকেই কৈছ ন‌ মোৰ মানে দেউতাই এটা কথা সদায় কয় কি ঘড়ীৰ কটাডাল কাকোৱে ৰখি নাথাকে কাৰো কাৰণে নৰখে তই বোলে ধনী তোৰ কাৰণে ৰখিব এনেকুৱা নহয় চবৰ কাৰণে সমান হয়
তাকেই এইটো কথা মানে জীৱনত মানি চলিব পাৰিলেতো বহুত ভাল হ'ব সময় সকলোৰে বাবে সমান হয় ধনীৰ বা দুখীয়া এনেকুৱা কোনো ডাঙৰ সৰু মানুহ বুলি কথা নাই মানে। সময় সকলোৰে বাবে মানে সমানে হয়, দিনটোত মানে ধনী দুখীয়া সকলোৰে চৌব্বিছ ঘণ্টাই থাকে, তাতকৈ বেছি নাথাকে। কিন্তু এতিয়া কিছু চবৰেতো হাতত চৌব্বিছ ঘণ্টাই থাকে কিছুমানে যে ইমান ভালদৰে কামবোৰ আমাৰ তাতে যে সময় নাথাকে সময় নাথাকে বুলি কওঁ আমি সময়টো নিশ্চয় ব্যৱহাৰ কৰিব জনা নাই।
উম হয় কিন্তু দেই, মানে এনেকে চৌবিশ ঘন্টাটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটোয়ে মই মানে আজিলৈকে ভাবি পোৱা নাই। ঠিকমতে মই মোবাইলটো চাই কিনে খেদাই দিওঁ চৌবিশ ঘন্টা
সেইটোৱে মানে বহু সফল মানে মানুহৰ জীৱনী পঢ়িলে মানে দেখা যায় তেওঁলোকে সময়ৰ সঠিক ব্যৱহাৰ কৰিছিল। কিছুমান কিতাপ আছে যে, তাত পঢ়িলে মানে গম পায়। তেওঁলোকে সময়ৰ মানে সঠিকভাৱে ব্যৱহাৰ কৰিছিল আৰু সেইকাৰণে তেওঁলোক সফল হ'ব পাৰিছে।
তই ঠিকেই কৈছ আৰু তেওঁলোকে আমাৰ দৰে তোৰ চৌবিশ ঘন্টাই পাইছিল। কিন্তু প্ৰতিটো মুহুৰ্তই তেওঁলোকে মূল্যটো বুজিছিল কিন্তু আমি আজিকালি বুজিব নোৱাৰো আমি তই মই বুলিয়ে নহয় কোনো মানুহে নোৱাৰে। কিন্তু আগৰ দিনৰ কথাই বেলেগ আছিল। এটা এটা মিনিট এটা এটা ছেকেণ্ড মূল্যৱান আছে, সিহঁতৰ কাৰণে
অৱ সেইটো হয়। কলেজৰ পৰীক্ষাৰ আগত মোৰ এটা মানে অভিজ্ঞতা হৈছিল।
কি হৈছে।
ভাবিছিলো এতিয়া বহুত দিন আছে আৰু এনেকৈ মানে বহুত দিন আছে বহুত দিন আছে বুলি মই কৈ পিছত শেষত মানে কেইদিনমান ইমান মানে প্ৰেছাৰ পৰিছিল যে ঠিকমতে পঢ়া পঢ়াও নহ'ল আৰু টেনচনো বাঢ়িছিল ইমান মানে ছিলেবাছো বেছি আছিল মই পিছলৈকে থৈ দিছিলোঁ সময় আছে, সময় আছে, এনেকে ভাবিছিলো কিন্তু পিছত যে পঢ়াই নহ'ল।
উম মোৰো সেই একেই অভিজ্ঞতা। টো মানে শেষ মুহুৰ্তত সকলো কৰিবলৈ গ'লে একো কামেই ভালদৰে নহয়। যদি মই আগৰ পৰা কৰি যাওঁ তেতিয়া কামটো হয় আৰু যদি মই নকৰো শেষত মানে একদম নাই আৰু টাইম। একদম শেষত কৰিবলৈ ওলাইছো সেইটো কাম মোৰ নহয়ে ভালদৰে। একদমেই নহয় কি যে হৈ যায়।
সেইটোৱেই সেইবাবে, এতিয়া মানে মই ময়ো তোৰ দৰে এনেকুৱা পঢ়িবলৈ চেষ্টা কৰিম।
উম কৰিবি দেই আৰু ময়ও এখন সৰু তালিকা বনাও দিনটো কি কাম কৰিম আগতে লিখি ৰাখোঁ।
অৱ তেনেকৈ কৰিলে সুবিধা হয় নেকি?
উম হয় দেই বহুত সুবিধা হয়। তোৰ মানে প্ৰয়োজনীয় কাম বোৰ সময়তে তোৰ শেষ হয়। উপৰিও মানে অপ্ৰয়োজনীয় কাম বোৰ, সময় নষ্ট কম হয়। তাই যদি ধৰি লোৱা এখন যদি ৰুটিন এখন বনাই ল, তই চাই থাকিবি কি ইমান টাইম পৰা ইমান টাইমলৈকে মই পঢ়িম, ইমানৰ পৰা ইমানলৈকে মই কাম কৰিম ইমানলৈকে ইমান পৰা মই কিবা এটা মাৰ লগত, সহায় কৰি দিম মই ভাবো ৰুটিন এখন থাকিলে ভাল, তেতিয়া সময়বোৰ মানে নষ্ট নহয়। আৰু ক'ব গ'লে। যিবোৰ মানে একদম ইম্পৰ্টেণ্ট কাম, সেইবোৰ সোনকালেই যাতে সেইখন হয়।
সেইটো হয়। মানে আচলতে সময় কেনেকৈ ব্যৱহাৰ কৰিব লাগে ব্যৱস্থাপনাটো শিকাটোও মানে এটা দক্ষতা হয়।
উম, তই ঠিকেই কৈছ, কেৱল মানে ব্যস্ত থাকিলেই নহ'ব তই সঠিক কামত সময় দিয়া বেছি প্ৰয়োজন, তই কি ভাল কামত তই মানে সময়তটো দিবই লাগিব মই-মই ভাবো আৰু। বহুত বেছি প্ৰয়োজন।
ঠিক কৈছ দেই মানে বহু মানুহে কয় মোৰ সময় নাই কিন্তু সঁচাকৈয়ে সময় নাথাকে নে, সময় নষ্ট হয় সেইটো ভাবিব লাগে। মানে সময় নাই, সময় নাই, কি কামত সময় নাই বুলি কৈ আছে? সেইটো মানে ভাবিব লাগে, কি মানে ৰিল চাই সময় নাই নে আচলতে কিবা কাম কৰিয়ে সময় নাই, সেইটো ভাবিব লাগে।
উম, তই ঠিকেই কৈছ, মানে চাৰ কেতিয়াবা আমি মানে নিজেই এনেকুৱা-এনেকুৱা কাম যিবোৰ। প্ৰয়োজনীয় নহয় আমাৰ বাবে সেইবোৰে কৰি কিনে আমি সময় নষ্ট কৰি দিওঁ। যিবোৰ অদৰকাৰী কাম সেইবোৰ কৰো, সেইবোৰ কৰাৰ কাৰণে আমাৰ সময়ত টো, এনেকে এনেই গুচি যায় কিন্তু আমি যদি দৰকাৰী কাম কৰো তেন্তে আমাৰ কাৰণেও ভাল, তাৰপিছত সময়টোকো আমি ভালকে ব্যৱহাৰ কৰিলোঁ।
উ
হয় আৰু আন এটা কথা হৈছে সময়তে মানে কাম কৰিলে মানসিক চাপো কম হয়, এতিয়া মই পৰীক্ষাৰ আগত নপঢ়িলোঁ ভালদৰে এতিয়া পৰীক্ষাৰ আগত মোৰ যিটো হেঁচা পৰিছে প্ৰেছাৰ পৰিছে সেইটোৰ বাবে মোৰ মানসিক চাপৰ ধৰি পৰিছিল, সেইকাৰণে মানে সময়ৰ কাম সময়তে কৰিব লাগে।
উম, তই ঠিকে কৈছ আৰু মানে বাকী থাকিলে তোৰ কাম বোৰ টো মানে অশান্তি লাগি থাকে কি কিয় এইটো হোৱা নাই শেষলৈকে মই কি কৰিম এতিয়া এনে হৈ থাকে আৰু সেইটো পৰত মানে তই কামটো তই কৰিলেও ভালদৰে নহয় তোৰ কামটো।
অ, সেইটোৱে আৰু সময়ৰ মূল্য মানে কেৱল পঢ়া শুনাতে নহয়। পৰিয়ালৰ লগত সময় কটোৱা বা স্বাস্থ্যৰ যত্ন লোৱা এইবোৰতো সমানে জৰুৰী হয়।
উম, তই ঠিকেই কৈছ, মানে বহুতে কেৱল কামৰ পিছত গোতেই দৌৰি থাকে কামেই কৰি থাকে কামেই কৰি থাকে কিন্তু নিজৰ স্বাস্থ্য আৰু আপোন মানুহক সময় নিদিয়ে নিজৰ পৰিয়ালক হ'ওক নিজৰ বন্ধু ব, বান্ধৱী হ'ওক। সময় নিদিয়ে খালি কাম, কাম, কাম, আৰু স্বাস্থ্যটোকো চাব চাব লাগে যদি স্বাস্থ্য টোৱে ভাল নাথাকে তেন্তে ভৱিষ্যতে কেনেকে পইচা উপাৰ্জন কৰিব কেনেকে কি কাম কৰিব ত মই ভাবো কি এনি টাইম কামৰ পিছতে পৰি থাকিব নালাগে নিজকো সময় দিব লাগে স্বাস্থ্যৰ কথাও ভাবিব লাগে আৰু নিজৰ পৰিয়াল আৰু বন্ধু বৰ্গ চবৰে লগতে থাকিব লাগে
অঁ আৰু আ সময়টো ভালদৰে ব্যৱহাৰ কৰিব নাজানিলে কামো ৰৈ যায় বা পৰিয়ালৰ লগত ভালদৰে কথা পাতিব নোৱাৰি আৰু পিছত কিন্তু আফচ'চো কৰিবলগীয়া হয়
উম সেইটোয়ে কি যে মানে মানুহবোৰে মই ভাবো সময়টো একদম সঠিক ভাৱে ব্যৱহাৰ কৰিব লাগে আৰু বাকী এনে তই কেতিয়াবা পোৱা সোনকালি সোনকালে মানে উঠিবলে চেষ্টা কৰিছ নেকি
অঁ পোৱা আগতে কষ্ট হৈছিল বাৰু কিন্তু এইটো মানে এতিয়া মানে অভ্যাস কৰি আছোঁ আৰু আৰু পুৱা উঠিলে দিনটো বেছি দীঘলীয়া যেনো লাগে আৰু বহু কাম সময়তে শেষ হয়।
উম ময়ো লক্ষ্য কৰিছো বাৰু কি পোৱাৰ সময়ত মনতটো বহুতে বেছি শান্ত লাগে পঢ়িবলেও ভাল লাগে তই যদি মানে পোৱা নুঠ তেনেকুৱা অশান্তি অশান্তি লাগে কিন্তু এতিয়া পুৱা উঠি মই মানে গম পাইছো কি বহুতে বেছি ভাল লাগে মনটো ঠিক আছে তেন্তে মই আজি মানে তোৰ লগত কথা পাতি ভাল লাগে আকৌ আমি কথা পাতিম মায়ে মানে মোক ফাতি আছে উম ঠিক আছে